হেল্ল', অ' হেল্ল', অ, ভালে আছা?
অ' ঠিকে আছো দেই।
আচ্ছা ঠিকে আছে মোৰো ঠিকে আছে বাৰু। দেই ভাত খাই উঠিছো তুমি ভাত খালা?
অ খালো আপুনি খালে ন?
অ ময়ো খালোঁ আৰু এতিয়া অলপ আগতে খাই উঠিছোঁ।
অ',
বাকী খবৰ খাতি ভাল?
খবৰ খাতি ভালেই দেই আপোনাৰ ভাল?
অ মোৰো মানে ভালেই আৰু ঠিকে চলি আছে।
অ, ষ্টক মাৰ্কেটৰ ওপৰত অকণমান কথা পাতিব আছিলে।
আচ্ছা-আচ্ছা অ ক'ব পাৰা ষ্টক মাৰ্কেট সোধা কিবা? সুধিবা যদি মই এনেই ইনভেষ্ট কৰো বাৰু।
ইনভেষ্ট কৰে আপুনি কিহতে কোনটো ষ্টকত ইনভেছ কৰে।
মানে মই বেছি ভাগ মানে প্ৰদাক্স ইনভেষ্ট কৰোঁ যেনে ভাবোৱা তাৰ কলগেট কোম্পানী। কলগেট, আৰু তোমাৰ টাটা হৈছে। আলু ইলেক্ট্ৰিকেল, ইলেক ট্ৰিকেল কম্পেনী কিমানো আছে। তে
গ'ল্ডৰ ওপৰত ইনভেষ্ট নকৰে নি?
ক'ৰ লগত
গ'ল-গ'ল-গ'লত
না-না-না গ'ল্ডত নকৰো মানে সেইটো
অ, তাৰপিছত বি টি চি ত কৰে নেকি? বি টি চত ইনভেষ্ট কৰে নেকি?
নাই-নাই এইবিলাক নকৰো বাৰু মানে। বিত কৈনত মানে। টো বহুত মানি হৈ যায় ন। বহুত পাইছো যে। চ' মানে সেইটো নকৰো আৰু। আৰু সেইটো মানে তোমাক লংটাৰ্ম ট্ৰেডৰ কাৰণে জনা যায় মানে সেইটো কিন্তু মানে আচানকছে মানে দামটো নাবাৰঢ়ে ন সেইটো টাইম লাগে বছৰ বিশ ত্ৰিশ বছৰ ও লাগে চ' সেইকাৰণে সেইবিলাক নকৰো মই মানে শ্বৰ্ট টার্ম ট্ৰেডিং কৰো তোমাৰ যেনেকে এইটো কলগেট হৈ যায় ন কলগেট ইলেক্ট্রি চিকেন কিবাও আৰু টাটা গাড়ী বিলাক
অ টাটাওতো বহুত কোম্পানী আছে ৰিলায়েন্সতো কৰিব পাৰি
অ ৰিলায়েন্সত কৰো বাৰু সেইটোও ভাল ভালে হয় সেইটো আৰু
হম মই তাকে এবছ তোমাৰ মানে শিকি আছো মানে ষ্টক মাৰ্কেটৰ ওপৰত মানে অকমান ষ্টাডি কৰি আছো
আচ্ছা ইফ তুমি ষ্টক মার্কেটত আহিব বিচাৰিছা ফাষ্টে তুমি এনেকুৱা তোমাৰ ইউটিউবত ক্লাছেছ পায় মানে তোমাক শিকায় গ্ৰাফটোৰ বিষয়ে মানে গ্ৰাফটোৰ ওপৰত জি গ'লে কি হ'ব সিচুৱেশন আৰু তলত গ'লে কি হ'ব পাৰে আগত বুজিছা কিন্তু তুমি ক্লাছেছ ল'ব লাগিব তেতিয়া মানে অলপমান আইডিয়া এটো পাবা
কিমান দিনলৈকে ইনভেষ্ট কৰে
কিন্তু মই এবাৰ লং টাৰ্ম কৰিছিলো গ'ল্ডত কৰিছো হা মানে মোৰ হৈ গ'ল পাঁচ বছৰ আগত কৰিছিলো তেতিয়া মানে গ'ল্ডৰ দামটো মানে বেছি আছিলে মানে যেনেকে ভাবিলোৱা মই দুই লাখ ইনভেষ্ট কৰিছিলো ন তাপিছত মাজতে মানে হৈ গল আৰু তিনি চাৰি মাহ মান তেতিয়া মই ওলাইছিলো মই খালি মানে বেচি পোৱা নাই আৰু টুয়েন্টি ওয়ান থাউজেন এ পাইছো মানে টুয়েন্টি ওয়ান মানে লেক্স বুজিছা এইটো মানে এক লাখ অ ভাল মানে এতিয়া মানে গ'ল্ডত মানে ভালে দিয়ে কিন্তু মই ইমান এটা নাপালো আৰু মই মানে আৰু অলপমান ৰখিলে বেছি পালো হয় চাগে কিন্তু মই এক লাখ পালো আৰু মই ওলাইছো
অ আপুনি আপুনি আপুনি এইটো শিকিছিলে নে এনে ইউটিউবৰ ক্লাছেছ লৈ পিনে আপুনি হেৰি কৰিলে নে আপুনি শিকায়
নহয় মানে তোমাৰ মোৰ আগতে দাদা মোৰ দাদাই কৰিছিলে ন
আহ
দাদাই মানে হেইটো কৰিছিলে মানে এইটো শৰ্ট টাৰ্মটো ন মানে একেদিনত যে প্ৰফিটটো ওলাই দিয়ে গুচি যায় ওলাই গুচি যায় গম পাইছা সেইটো কৈছিলো তাৰপিছত মই দাদা সেইটো শিকিছিলো বাৰু হেনতে শুকাইছিলে মোক হয় তাৰ পিছত নিজে শিকিলো তাৰপিছত এইটো শৰ্ট টাৰ্মৰটো অলপ ইউটিউবত চাইছিলো আৰু লং টাৰটো স আৰু চাই স নিজেই শিকিছো আৰু বেছিভাগ
আ আপুনি ট্ৰেডিঙো কৰে নেকি
ষ্টক মাৰ্কেটটো আপোনাৰ তেডিংত আহে-
আ নিশ্চয় কৰে হয় নাই
অ মই মানে ইনভেষ্ট কৰো মানে সেইটোৱে ট্ৰেডিং আৰু সটো মানে চবে কয় কি এইটো ভাল নহয় চাকৰিটো কিন্তু এইটো মানে ঠিকে আছে মানে
এইটো নলেজৰ ওৰত ডিপেণ্ড কৰে এইটো
সেইটোোৱে নলেজটো যিমান হ'ব িমান পাৰি ন প্ৰফিট কৰিব
ডাঙৰ ডাঙৰ ট্ৰেডাৰ বিলাকে এইবিলাক কৰিয় চ চটি আছে হয় নে
বাৰু ইমান ৰিস্ক নল আৰু মানে সিন্তাতো বহুত ৰিস্ক লৈ লয় ন এইটো মানে ইনকচ ইফ এইটোৱে
উম সিহতৰ মানে কেপিটেলটো ডাঙৰ ন
অ সিতৰ কেপিটেলটো বেছি আছে ন আমাৰ কেপিটেলটো ইমান নাই মানে আমাৰ মিডিয়াম আছে কেপিটেলটো যেনেকে ভাবি লোৱা এক লাখ দুই লাখ চ যমকৰণে ন
তাকে ন কৃত কৃত মোক অ বুজাওকচোন
অ তুমি ক্ৰিপ্টটো পিত কবা ফাষ্টে এইটো শুনিলো হা অ মানে কথাটোটো কি আছে তোমাৰ শৰ্ট টাৰ্ম ট্ৰেডিংটো কেনেক কৰে মানে একে দিনতে হা ভাবি লোৱা তোমাৰ কলগেটৰ ষ্টক এটা ষ্টক এটা দাম হৈছে তোমাৰ এটা দুই হাজাৰ টকা ঠিক আছে। ত' আমি এক লাখত মানে দুই হাজাৰটা হ'লে আমি বহুত কেইটাটো ষ্টক কিনিব পাৰি ন মানে চল্লিছটামান ষ্টক কিনিব পাৰি তাৰপিছত সেই চল্লিশটা ষ্টক কিনি আমি এই গ্ৰাফটোত লগাব লাগে, এইটো প্ৰফিটত যাব নে ল'ছত যাব। গম পাইছা, আমি এইটো প্ৰফিটত লগালে ইফ গ্ৰাফটো উপৰত গ'লে তেতিয়াই আমি তাৰ ডাবুল নহ'লে কিবা এটা ইন্টাৰেষ্ট পাম। ইফ ল'চত গ'লে আমাৰ পইচা এইটো দুই লাখ টো মানে ডুবি যাব নহ'লে অলপমান কম পাম, যেনেকে এক লাখ দিছো যদি পঞ্চাশ হাজাৰে পাম। মানে লচ হৈ যাব আৰু। সেইটোৱে। বাকী তুমি কিবা কৈ আছিলা নহয় কৃ সেইটো কথা এটা।
ক্ৰিপ্তত ক্ৰিপট'ত ৰিস্ক বেছি নে এনেই ষ্টক মাৰ্কেটত
অ' ক্ৰিপ্ত বিটকইন এইবিলাক মানে বহুত হাই প্ৰাইচেছো হয় মানে এইবিলাক লং টাৰ্মতো হয় তাৰ মানে প্ৰাইচটোও বহুত হাই কেপিটেল বহুত লাগে মানে। লাখ- লাখ টকা লাগে, ছিক্সটি ছেভেনটি লেখ। অঁ টাৰ্ণটো বেছি হয় বাৰু। কিন্তু এইটো তোমাৰ টাইম লাগিব ন। কৈছিলো যে তোমাকে। সেইটোৱে মানে এইকাৰণে মই মানে এইবিলাকত সোমোৱা নাই আৰু গম পাইছা।
অঁ আমাৰ ডিব্ৰুগড়ত ট্ৰেদিঙৰ ইনস্তিতিউট আছে ন ফিনলেৱ বুলি মই মানে তাত স মানে অহা মাহ নেক্স মান্থৰ মানে যাম মানে।
আচ্ছা যাবা তুমি। হ'ব তুমি যাব পাৰা কিন্তু মই তোমাক এটা কথা কৈছো চ' মই মানে যেনেকে কৈছিলো মই এজন দাদাপা শিকিছিলো তাৰপিছত নিজে ইউটিউবত চাই- চাই নিজে পৰা হৈছোঁ ন এতিয়া, এতিয়া তুমি মোক অঁ এটা গাইড এটা লৈ লোৱা তাৰ পিছত তুমি নিজে ইউটিউবত চাই-চাই নিজে কৰা। ফাল্তু তুমি পইচা কিয় দিব লাগে।
মই আপোনাৰ লগতেনো কন্টেক্টো কৰিব লাগিব।
হ'ব মই মই এনেও মোক শিকাও বাৰু দুই তিনিজন আছে ভাইটি। সিহঁতে শিকে মোৰ পৰা। মানে মাজতোৰ্ কৰিছিলে হা দুজনে ষ্টাৰ্ট কৰিছিলে ভাল প্ৰফিট এটা লৈছে মানে বেছি প্ৰফিট লোৱা নাই ষ্টাৰ্টিং ন
ষ্টাৰ্টিঙতো কম কমৰ পৰাই হ'ব ন
সেইটোয়ে আৰু কমৰ পৰাই হৈছে কিন্তু প্ৰফিটটোতো হৈছে ন সেইটোয়ে ডাঙৰ কথা
অপৌ মানে প্ৰথমতে যদি লছ কৰি দিয়ে মনতটো ভাঙি যায় ন এতিয়া যদি কিবা এটা প্ৰফিট কৰি লয় তেতিয়া কনফিডেন্ঞ্চটো আহে
এইটোৱয়ে এইটোৱে
আৰু মানে হাৰ মানি দিব নালাগে মানে এইটোত মানুহে কয় এইটো ঠিক নহয় বুলি কিন্তু আফ আছে খালি এইটোত
সেইটোয়টো বাকী আৰু তুমি ইফ তুমি দুটা টাইপৰ হয় এটাত কি হয় তুমি ইনভেষ্ট কৰা আৰু এটাত কি হয় তুমি ট্ৰেডিং কৰা ট্টেডিংটোত মানে কি হয় তুমি নি যে মানে পইচা টো লগাইছা আৰু এইটো ওপৰ তল সেইটো তোমাৰ ওপৰত আৰু ইনভেষ্টমেন্টটো কি হয় এ কোম্পানীত ঠিক আছে ষ্টকত তুমি ইনভেষ্ট কৰি থৈ দিছা গম পাইছা সটো হয় ইনভেমেণ্ট লং টাৰ্ম ইনভেষ্টমেণ্ট সেইটোৱে আৰু
ট্ৰেডিঙৰ ৰিক্ক বেছি খালী হয় ন
উম বহুত ৰিক্স আছে ৰিক্ ৰিক্ক আছে যদি পইচাও আছে ন
অ ট্ৰেডিঙত বাৰু পইচাটো বহুত আছে
সেইটোয়ে মানে আৰু মানুহে ন
সেইটো ইটাৰেষ্টিঙত খালি অকমান মানে দিন লাগে কিন্তু পইচাটো ৰিটাৰ্ণ পোৱা যায় আৰু
সেইটোয়ে মানুহে ভাবে কি এনেকুৱা সেইটোয়ে মানুহে ভাবে কি চ চাকৰিত নাইন টু ফাইভ ভাল হয় কিন্তু ইয়াকো ভালতো মইতো বহি বহিয়ে সিহতৰ এদিনৰ পইচা এনেই বহি বহি লৈ আছো সেইটোৱে ন
আৰু এইটো
এইটোোৱে এইটোৱে বাকীো ইয়াতো ইমানে কিন্তু বাহিৰৰ জেগা যত বম্বে আছে মুম্বাই আছে তাততো পৰা ষ্টক মাৰ্কেট হেৰি আছে ন অপেনলি খেলে চবে
সেইটো অপেন এতিয়া। উত্তৰাখণ্ড এটা আছে ষ্টক বাৰ্ণাৰ বুলি কয়। জানিছেগে এতিয়া সেইজনীকে-সেইজনীকে চাব পাৰে। তেওঁ এজন তেওঁৰ মানে ইউটিউবত এটা মানে ক্লাছেছ ষ্টাৰ্ট কৰিছে। তাৰ পৰা মানে মই বহুতখিনি কথা শিকিলো, মানে এতিয়া এপিছড টাইপত দিছে ফ্ৰীকে দিছে। ভিডিঅ টো
অ,
মানে বহুত কথা শিকাইছে কিন্তু তাত অকল ক্ৰিপটৰ ট্ৰেডিঙৰ কথাই কয় আৰু কেণ্ডেল ষ্টিক, ধৰক চাৰ্ট পেটাৰ্ন ষ্টপলছ কেনেকে ল ডুবাই সেইবিলাক শিকায় আৰু কে কেন্দেল বিলাক কি কয়।
অ সেইখিনি ঠিকে আছে বাৰু সেইখিনি তোমাৰ মেইন বেছিক।
অ সেই সেইবিলাক মানে অলপ বুজি পালো মানে এতিয়া
উম ঠিকে আছে, বাকী সেইটোয়ে বাকী আমি এইটোও কৰিব পাৰো ন। তুমি অলপমান শিকিলোৱা ভালকে। তেতিয়া আমি দুটাই মিলি পেলাই ট্ৰেডিং কৰিব পাৰো।
অ সেইটো কৰিব পাৰি খালি।
উম' সেইটোৱে।
আপোনাৰ পৰা অকমান শিকি মেলি মই যদি কৰো তেতিয়াাহলে মানে মোৰ সেইফালে পইচাটো ইমান খৰচ নহব আপোনাৰ পৰা শিকিব পাৰিম। লগতো কৰিব পাৰিম আৰু আপুনি মোক এতিয়া গাইড দিব পাৰিব ন। যিমান যি হলো।
অ' সেইটোয়ে মই তুমাৰ কিবা কথা আছে যদি তুমি মোক সুধিবা যেতিযায় কল কৰা কৰিবা মই ফ্ৰীয়ে থাকো। ঠিক আছে। কৰি ল'বা এতিয়া বাৰু মই তুমি কল কৰাৰ আগত সেয়ে কৰি আছিলো। ইনভেষ্ট ষ্টকত এক
আহ ইনভেষ্টিং আপোনাৰ কৰা কিমানামান মানে দিন হ'ল।
মোৰ হৈ গ'ল মানে মই। তোমাৰ তিনি বছৰৰ পৰা কৰি আছো আৰু লাগি আছো ইয়াতে।
এইতোতে লাগি আছে ন।
উম,
ঠিকেই আছে।
হ'ব-হ'ব দিয়া, হ'ব দিয়া মোৰ পৰা শিকিবা। মই আৰু এইটো লগাই লওঁ দেই। তুমি কিবা হেল্প লাগিলে ক'বা অ' হ'ব দিয়া ঠিক আছে বাই-বাই অ। ৱেলকাম